হেল্লো' অ, বৌ। অ, খালোঁ দিয়ক, খালে আপুনি?
উম, আমিও খালোঁ।
ঠিক আছে।
আজিতো মা আহিছে ভালে তোমাৰ ভাত বনাব লগা হোৱা নাই।
অ, আজি চব মায়ে কৰিলে। আজি নিজকে একদম কি আৰু। এনেকুৱা লাগি আছে উম, বহুত ভাল লাগে। সদায় কিমান বনাই মেলি খাব, কোনোবাইতো এদিন বনাই দিয়া খাব ইচ্ছা যায়।
মোৰ- মোৰ মানে এতিয়া এই মা- মাৰ কাৰণে বহুত মনত পৰে আৰু। মাৰ যেতিয়াৰ প্ৰায় আজি ছবছৰ হ'ল ঢকুৱা। ছবছৰত অ, ঢুকালে, ছবছৰৰ পৰা ঢুকোৱাৰ পিছত মানে মই বহুত মিছ কৰি আছোঁ। মানে কি ক'ম আৰু।
হয় দিয়ক, মাকৰ সমান আৰু পৃথিৱীত
অ' বিয়া। বিয়া দিয়াৰ পিছতো মানে বায়ে, মায়ে মানে যথেষ্ট মৰম কৰিছিলে।
সেইটোৱে তেতিয়াও মানে সেই আৰু নিজৰ ঘৰত থকা সেনে ফিল কৰে গ'ম পায়নে?
অ' মানে ধৰা মাৰ বয়স মোতকে কিমান বেছি। এ তথাপি মানে যদি আমাৰ ঘৰত আহিলে নহয়।
অ'।
আহিলে ৰাতিপুৱাৰ পৰা মানে মই কামখিনি কৰিবই নাপাওঁ, আগে গৈ মায়ে পাকঘৰত গোটেই কৰি থৈ দিয়ে।
এইয়া চওঁকচোন। সেয়াই নিজৰ ছোৱালীটো ফিল থাকিবই আৰু মানে যেনেকেই নহওঁক।
স্কুলত আনিব গ'লো, কিবা কৰিব গ'লো, তোমাৰ ক'ত কি আছে ভাত আঞ্জা বনাই। বাঢ়ি থ'ব মোৰ কাৰণে।
এনেকোৱা মানে, এতিয়া মই কি। অ' ইমান মাইনা ক, মাইনাহঁতেও মিছ কৰে, কয় কি অ' আইতাইতো মানে আমাৰ ঘৰতে থাকিছিল ন' বেছিভাগ। সময়।
অঁ।
আৰু ওচৰ ঘৰ যিহেতু গৈ থাকে, দাদাহঁতৰ তাতো থাকে, ইয়াতো থাকে। আৰু, আৰু, আৰু বিশেষকে আমাৰ ঘৰত থাকি বেছি ভাল পাই অলপ। যিমান যি নহয় আৰু। অ' আমাৰ, আমাৰ ঘৰতো আগতে নৱজ্যোতিত আছিল। আৰু এনেইতো আমাৰ, এনে এনে গুৱাহাটী এনেইতো আমাৰ ঘৰ বৰপেটা।
অঁ।
বাকী ইয়াত। তেতিয়া আমি নৱজ্যোতিত জন্ম, ডাঙৰো হ'লো আৰু বিয়া হৈ ইয়াতেই আহিলো বতাহলি আহি।
ভালেই নিজৰ জাগাৰে হ'ল।
উম' তাকে বোলো, হাউচ ৱাইফ বিলাকৰ জীৱন। টো এবাৰ ভাবিলে মোৰ দুখো লাগে। আৰু
কা কৰিব নোৱাৰি।
অ' আৰু এবাৰ ভাবিলে, যদি কোনোবাই ভেলু মানে আজিকালি বহুত দিয়া হৈছে দেই।
দিয়ে, দিয়ে বাপৰে।
আগতে মানে নিদিছিলে, আজিকালি এতিয়া ধৰা আমাৰ যিখিনি নাইন টিজৰ পিছৰ খিনি মানে মতা মানুহখিনি। সেইখিনিয়ে মানে বহুত বুজে কিন্তু, তুমি ভাবানে?
বুজে, বুজে, বুজে, আগতে সেইটো নাছিল। কিন্তু এতিয়া বুজে, সিহঁতে জানে যে হাউচ মানে গৃহিনীজনীৰ অবিহনে যে ঘৰখন শূন্য।
উম'। জানে, মানে মোৰ হাজবেণ্ডে মানে মই পাইছো আৰু ভগৱানৰ মানে কৃপা আৰু, মানে সকলো সময়ত মানে গোটেই মোৰ লগত থাকে আৰু বহুত সহায় কৰে আৰু।
সেইটোয়ে আপোনাক কেয়াৰ লয় ন'?
অ' বহুত কেয়াৰ লয় সেইটো হয়, আৰু মানে এনেকুৱা নহয় যে, কামখিনি কিন্তু মই কিন্তু তেওঁক কৰিব নিদো, যেতিয়ালে নোৱাৰা হৈ নাযাওঁ অসুখ হৈ। মানে কেয়াৰটো যে লয়, তাতে মানে আমি হেপি।
অ' সেইটোৱে, সেইটোৱে হেপি যে, আমি যে বুজি পাওঁ অ' মোৰ কাৰণে খিনি চিন্তা কৰিছে দেই।
ধ ধৰা মানে কিছুমান আগ আগৰ হাজবেণ্ড আছিল দুখন আঞ্জা নবনালা মানে খং উঠি গ'ল। অ', এতিয়া মানে আমাৰ হাজবেণ্ডবিলাক এনেকুৱা গৰমত ক হ'ব দিয়া গৰমত এখনে বনোৱা তুমি কিমান থাকিবা পাকঘৰত।
অ'।
মানে সেনেকে যে এতিয়া বুজে সেইটো মানে বহুত ভাল লাগে। কিন্তু আগৰ আমাৰ হাউচ ৱাইফবিলাকক দেখিছিলো বহুত যথেষ্ট কষ্ট পাইছিল হয়নে?
অ', পাইছিলে তেখেত লোকৰ মানে কেনেকুৱা ধৰণৰ ধাৰণা আছিল। এ ঘৰৰ তুমি বিয়া হৈ আহিছা যেতিয়া ঘৰৰ গৃহিণী যেতিয়া চ'ব কৰিব লাগিব। লাগিলে তোমাৰ গা বেয়াই হওঁক কিবাই হওঁক মানে একো মানে চাবলৈ নাই চ'ব লাগিবই টাইমত।
আৰু সেইখিনিত আৰু সেইখিনি বস্তু দেউতাকৰ ব্যৱহাৰখিনি দেখি ল'ৰাটোৱেও সেনেকেই শিকিছিলে। পিছৰ তেওঁৰ ল'ৰাটোৱে আৰু তেওঁ অ', মানে ধৰা উম যদি ৱাইফে ক'লে যে মোৰ আজি যি কিবা অলপ হৈছে অসুবিধা এই কিহৰ এনেই ঘৰতে থাকা তোমালোকে। ঘৰতে থাকা তোমালোকৰ কিহৰ ভাগৰ লাগে অ'।
অ', এতিয়াও দুই এজন আছে ৰ'ব কয় এই ঘৰতে আছা দিয়া তুমি ঘৰতে থাকিবা কিনো কৰি
উম, উম, কি কিন্তু মই মানে সেনেকুৱা মানুহখিনিক এবাৰ ক'ব খোজো আমি যে ৰাতিপুৱাত তোমাৰ ছয়টা নহয় পাঁচটাই পাঁচটাত উঠাৰ পৰা।
অ', পাঁচতাত উঠাৰ পৰা একদম ৰাতি শোৱালৈকে কোনটো কাম উম।
অ'। গোটেই যে কৰো তেওঁলোকে যদি দু-দুদিন আমি ক'ৰবাত যাওঁ নহয়।
অ', চ'ব একো নোহোৱা হৈ যায় তেতিয়া আচলতে অনুভৱতো কৰে চাগে।
অনুভৱ কৰে আৰু আধা কামো কৰিব নোৱাৰে আমাৰ।
নোৱাৰে নোৱাৰে এতিয়া চাওঁকচোন হাউচ ৱাইফ গৰাকীয়ে ঘৰ ঘৰখনত ধৰক চাৰিটা মেম্বাৰ আছে কোনটোৱে কি খায় কোন সময়ত খায়। টো নাখায় ইমানখিনি খালেই তাৰ পেট ভৰিব।
উম, আমাৰ মানে গোটেই মাই গোটেই মাইণ্ডত কেলকুলেশ্যন হৈ থাকে এইবলাক।
অ', সেইটোৱে চ'ব হৈ থাকে। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা এ আমাৰ আচলতে মই ক'লো ন তুলনাই কৰিব নোৱাৰি।
সেইটোৱে, কিন্তু কেতিয়াবা মোৰ কি বেয়া লাগে জানা আমাৰ মহিলা কিছুমান মানে মহিলাৰ শত্ৰু বুলিয়ে কয় গম পোৱা নে তুমি?
অ', ধৰা তেওঁ এটা জ'ব পাই গ'ল। হা জ'ব পোৱাৰ পিছত যদি কেতিয়াবা মানে ল'গ হ'ল আৰু আমাৰ লগত ধৰা পুৰণা ফেন চাৰকুলৰ লগত হ'ল আৰু লগ হ'লে মানে কথাৰ মাজতে ঘপকে কৈ দিয়ে তোমালোকেতো ঘৰতে থাকা ন' হাউচ ৱাইফ একো নকৰা ন।
অ', একচুৱেলি সেই এ সেই অ' সেই প্ৰশ্নটোৰ ন একদম লগা লগ উত্তৰ দিব পৰা হ'ব লাগে দিবই লাগে মানে।
সেনেকে কৈ দিয়াৰ লগে লগে তোমাৰ মনটো ফাৰ্ষ্টত দুখ লাগি যায়।
অ'।
কেনেকুৱা দুখ লাগে মই যদি আজি হাউচ ৱাইফ নপ নহলো হয়, মই ক'বাত জব কৰিলো হয়, সৰুৱে হওঁক- লাগে চৰকাৰী নহওঁক। কিন্তু মোক তেতিয়া মানে চবে ভাবিলে অঁ, জব কৰে ন টকা ইনকাম কৰে, হয়নে নহয়? মানে এওঁলোক বহুত ব্যস্ত আৰু এওঁলোকে বহুত কষ্ট কৰে আৰু।
সেইটোৱে জব কৰি টকা ইনকাম কৰা আৰু গৃহিণীজনী বহুত ওপৰত হয়।
অঁ, সেইকাৰণে মানে অঁ, আজিকালি তাৰমানে বহুত- তে সেই বস্তুতো মুখে মুখে উত্তৰ দিয়া হ'ল লাহেকে। যে ঠিক আছে মই বাহিৰত গৈ- কাম কৰিম। তোমালোকে ভাত বনোৱা, ৰন্ধা ইমান দৰমহা হয় গোটেই ঘৰ- হেৰি কৰা মানে যি ভাগে ভাগে আজিকালি পইচা নলয় জানো মানুহে কাম কৰিলে!
লয়, অঁ।
কিন্তু আমিতো কোনোতো ভাগৰ নলওঁ।
নলওঁ, এতিয়া কোনটো অঁ, এতিয়া কোন ফালৰ- পৰা আপুনি এজন মানে চাকৰিয়াল- গৃহিনীৰ পৰা আপুনি কমো হ'ল বাৰু, বেছিহে হ'ল ন?
বেছি এ হ'লো। তোমালোক তো নাইন টো ফাইভ জব। কৰা।
অঁ।
আ-আমিতো মানে ইমান কৰো ন? হা! এইটো সেইটো মানে কি জানা? আচলতে- অঁ, ক'ব নালাগে তুমি যেতিয়া জব কৰা তুমিতো এজনী কাম কৰা মানুহ এফৰ্ড- কৰিব পাৰা, হয় নে?
অহ।
অঁ।
তেতিয়া তুমি অফিচৰ পৰা আহি কামেই নকৰা। কিন্তু আমি- তটো গোটেই ৰাতিলৈ এঘাৰটা, চাৰে এঘাৰটালৈ কাম কৰিবই লাগে।
কৰিবই লাগে।
আৰু তোমাৰ ডিউটি চোৱা ল'ৰা -ছোৱালীক পঢ়াবও লাগে।
চব, বাপৰে! কোন সেইটোৱে কৈছো তুলনাই নহয় কাৰো লগত।
উম, সেইটোয়ে মানে হাউচ ৱাইফ বিলাকক অলপ এতিয়া অলপ ৰেচপেক্ট দি মানে মানুহে- কয়, বহুতে মূল্যতটো বুজা হৈছেতো হাউচ ৱাইফ এতিয়া ভাল লাগে অলপ।
অঁ।
এইটোয়ে কিন্তু আগত বহুত মানে হাউচ ৱাইফ কি কৰা, ঘৰতে থাকা শুই থাকা? থকা বহি থাকা, টিভি চাই থাকা। সেইটোৱে কৈছিলে। কিন্তু মানে আমাৰ সময় নাই তুমি- দেখিছানে সময়ে নাপাওঁ।
নাপাওঁ বাপৰে! সেইটো কাৰণে-
উম।
মানে যিসকলে জানা অভিজ্ঞ মানুহ ন মানে তেখেতলোকলে আমাৰো এ- টা মানে অনুৰোধ আৰু যাতে হ হাউচ ৱাইফ সকলৰ কাৰণে কিবা কিবা এটা ধৰক- এই ঘৰত গোটেই ঘৰখন চম্ভালাৰ উপৰিও তেওঁলোক- ক যাতে তেওঁলোকৰ মানে ঘৰতে যি মানে আপোনাৰ ৱৰ্ক ফ্ৰম হোম হয়, তেনেকুৱা - কিবা এটা, কিবা এটা ওলাই থাকিলে তেনেকুৱা ক্ৰিয়েট কৰি থাকিলে মানে- ভাল হয় আৰু।
সেয়াই মইতো সেয়াই বিচাৰি থাকো মই এড বিলাক চাই থাকো ফেচবুকৰ পৰা জানা, এ কিন্তু কি হয় জানা, ৱৰ্ক ফ্ৰম হোম দিম বুলি কয় ফোন নাম্বাৰ এটা দিয়ে তাৰ পিছত কিবা ফ্ৰড ওলাই আগে পইচা দিব লাগে।
ফ্ৰড ওলাই।
মই দুবাৰ মান সেনেকে মানে পাইছো, সেইকাৰণে মই এতিয়া ইমান মানে অৰিজিনেল কে মানে গম নাপালে ইমান মানে কন্টেক্ট নকৰা হৈছো। অ', তথাপি মা-মাজতে এটা ৱৰ্ক ফ্ৰম হোম পাইছিলো, সেইটো বাৰু ভালেই। সেইটো কৰি আছো আৰু সেইটো কৰি আছো। আৰু ধৰা চোৱাচোন হাউচ ৱাইফ হৈ থাকিলে তুমি পইচাও নোপোৱা ন কৰোঁ পৰা।
অ', অ', সেইটোয়েতো আমাৰোতো মন যায়, আমি গোটেই ঘৰ খন এনেকুৱাকে চম্ভালাৰ পিছত
উম।
মন যায় দিয়কচোন। তাকে আমিতো পাইছো বহুতখিন অ', সেই গৃহিণী মানে একচুৱেলী কি জানে নাই মই ভাবো আৰু গৃহিণী মানে হৈছে গোটেই ঘৰখন তেওঁৰ ৰিণী হৈ থাকে।
আচল কথা এইটো তুমি সদায় মানুহে সেই ক কথাটো তোমাক এপ্ৰিচিয়েট কৰিব লাগে হয় নে নহয়।
অ', অ'।
আৰু মই মই কেনেকুৱা জানা, মোৰ-মোৰ মনত যিটো ধাৰণা কথা হয় মই কেতিয়াবা অলপ প্ৰতিবাদী হোৱাৰ দৰে হয়।
ত', বাত নাই মই কওঁ, মানে কিছুমানে বেয়া পাব পাৰে কিন্তু আচলতে সেইটো ক'ব লগা কথা তুমিও নোকোৱা কোনো নকয় সেনেকে থাকিবা তেতিয়াহলে তুমি। কেতিয়াবাটো কব লাগে নিজৰ কথাখিনি যে আমাৰ এনেকুৱা তোমালোকে এটলিষ্ট কাম কৰি নিদিলেও বেয়াকে নকবা।
অ'।
কাৰণকে আজি তোমালোকে দুদিন যেতিয়া এ বাচন ধোৱাৰ পৰা ৰাতিপুৱাৰ পৰা ভাত, আজিকালিটো এতিয়া আৰু মোৰ ছোৱালী মানে দেখি পেলাই ডাঙৰ হোৱাৰ পৰা কয় মায়ে পুৰা একদম চবৰে এচিষ্টেণ্ট হোৱাৰ দৰে হৈ গৈছে। গা ধুব গলে গামোচা দিব লাগিব, চাবোনো দিব লাগিব, চেম্পুও তোমাক খুজি থাকিব চিঞৰি থাকিব। এ মানে এই যে অ', দেউতাক আৰু বাপেকক বেছি দেখে, নিজৰ কামখিনি অলপ নকৰে সিহঁতে মানে-মানে সিহঁত তাৰমানে এইটো এটা অভ্যাস হৈ গৈছে।
অভ্যাস হৈ গৈছে। তেওঁৱে আছে তেওঁ আছে নহয় আৰু আপোনাৰ কৰবাত পৰা আহিলে এ মা আছে নহয় ঘৰত বা হাজবেণ্ডজনে এওঁ আছে আছে নহয় ঘৰত হৈ যাব, একদম মানে ফ্ৰী মাইণ্ড আৰু।
আৰু গোটেই খিনি সিহঁতক মানে মুখৰ আগত আনি দিব লগা হয়।
দিব লাগে। সেই আপুনি এতিয়া ফুৰিবলৈ যাওকচোন দুই ঘণ্টাৰ কাৰণে উ ৰাম মোৰ অমুক টো কৰিবলৈ আছে মোৰ তমুক
অ'। চব মানে তেওঁলোকৰ মানে ভাবেই নহয় আমি গৃহণী থাকিলে যে আমাৰো কিবা ঘৰত কৰিবলগীয়া আছে।
সেইটোৱে
মানে ইমান নিচিন্ত মনে থাকে, কিন্তু আমাৰ চিন্তাটো চোৱাচোন মাথাত আমি এটা বজা লৈ যোৱাৰ দৰে হয় ওলাই গ'লে তোমাৰ কেনেকা ভাৱ হয় ঘৰত যাওঁ কাপোৰ মেলি দিয়া আছে বৰ পুণৰ দিব কিন্তু বাকী বেলেগ বিলাকে বাহিৰত গ'লে উম। একো ভাই ব, নাই নাপাও নাপাওঁ আৰু তোমাৰ বেমাৰ আজাৰ হ'লেও মানে আ বেমাৰ আদাৰ হ'লেও টেবলেট টো খাই মানে সোনকাল ভাল হৈ লওঁ আৰু মই।
অ ঘৰ খন চাব লাগিব।
অ নহ'লে হু স্থুল লাগি যায় নহয় একো নাপায় দিহাই নাপায়। তাকে
আপুনি মই এটাই ছেটিছফেকশ্যন ল'ব লাগিব আমিও এটা বহুত ডাঙৰ চাকৰি কৰি আছোঁ।
অ' সেইয়াই আমাক এইখিনি মানে যদি সকলোৱে মানে অলপ হেৰি এতিয়া ভাল লাগে ন।
অ সেইটোয়ে সেইটো মই বিচাৰোঁ। তাকে ভাল লাগিল দিয়ক আপোনাৰ লগত কথাখিনি শ্বেয়াৰ কৰি। ঠিক আছে অ দিয়া।